হেল্ল'
হেল্ল'
কি কৰি আছা
কি খবৰ এইয়া ঘৰতে চ তুমি কি কৰিছা?
এয়া এনে বহি আছোঁ, কিনো কৰিবা গৰম
অ গৰম বহুত ন তাত?
উম। হ'ল।
ইমান গৰম?
উম। উম।
অ তাক আমাৰ গৰমোঁ দিছে, বৰষুণোঁ দিছে, মানে গৰম মানে বৰষুণ দি পেলাই গৰমতটো দিলে বহুত বেছি গৰম উ তাতো একেটাই, বৰষুণ গৰম দি পেলাই বৰষুণ দিলেও গৰম। ঠা মানে চব ফালৰ পৰা গৰমে, গৰমে, গৰমে আৰু খোৱা বোৱা কৰিলা? খোৱা বোৱা?
তমাৰ তাক?
অ, উম, এ এতিয়ালৈকে নাই কৰা বাৰু কৰিম আৰু দুপৰীয়া কৰিছোহে মানে অকমান, আগত আবেলি সময়ত, হেৰি খালোঁ, তাৰপা এতিয়া লাহে ধিৰে খাম আৰু অকমান। উম। হেল্ল'?
হেল্ল'? হেল্ল'?